হেল্ল'!
অ' কোৱা, শুনা পাইছো- পাইছো।
মাতটো ঠিকে আহিছে নে?
আহিছে।
অ 'কি খবৰ তোমাৰ? অ' আছো- আছো, তোমাৰ কি খবৰ? অ' তোমালোক ক'ত থাকা আজিকালি?
এয়া জু ৰড।
জু ৰোডত থাকা ন, অহ অ'- অ', মই কাহিলিপাৰা।
কাহিলি
অ' সেয়া হৈছে তুমি আৰু মইতো একেখন স্কুলৰে আছিলো।
অ', তাকে-তাকে কাণ্টেকটহে নহয় আজিকালি ব্যস্ততাৰ কাৰণে।
টো তুমি সেইত পঢ়িলা চাগে ন হেণ্ডিকত পঢ়িলা চাগে ন?
নহয় মই প্ৰাগজ্যোতিছত পঢ়িছিলোঁ।
প্ৰাগজ্যোতিচত অ', মই দিছপুৰ কলেজত পঢ়িছিলো। উম, মই এদুকেছ। নৰ হ'ল আছিলো।
অ', আৰ্টছৰ, মই ছাইন্ঞ্চ ল'লোঁ। চাইন্স লোৱা কাৰণে মানে কি অ' আ বেলেগ বেলেগত চালো মানে। পাৰ্চেণ্টেজটোও আজিকালি বহুত লাগে নহয় কলেজবিলাকত। সেই কাৰণে আৰু আ লাষ্টত গৈ পেলাই হেন্দিকত ট্ৰাই কৰিছ।
অ' মই ময়ো মানে সেইটো। তোমাৰ এডুকেশ্বনত নাপালোঁ হেণ্ডিকত,। নাপাই পেলাই এডুকেশ্বনত আৰু চিলেবা অকমান চিটটোৰ সংখ্যাটো কম যে। তাৰ পিছত এ সেইকাৰণে দিছপুৰত ল'ব লগা হ'ল তাত এদু। কেছন মেজৰত চিট আছিলে তাৰমানে।
অ'।
ত' সেনেকে আৰু ধৰা তোমাৰ এ ছোৱালী বিলাককতো লগ পোৱা নাযায়ে আজিকালি এ। সৰস্বতী পূজা কিবা এনেকুৱা হলে স্কুলত যেতিয়া যাওঁ তেতিয়াহে আমি লগ পাওঁ মানে আৰু।
অ আগৰ দিনৰ খৰচত। পূজা বিলাকে ভাল আছিলে ন এটা আমাৰ মানে উৎসৱ আৰু এটা আমাৰ কাৰণে কি।
অ আৰু অ আমি মা। মানে সেই নতুন বছৰটো আগতে এতিয়া যেনেকে এপ্ৰিলত ষ্টাৰ্ট হৈছিলে আগতেটো আমাৰ এপ্ৰিলত নহয় ন। নতুন বছৰ নতুন বৰ্ষটো মানে আমাৰটো জানুৱাৰী পৰাহে। নতুন ক্লাছ আৰম্ভ হৈছিলে ত স্কুল আৰম্ভ হোৱাৰ পিছত আমি আৰু সৰস্বতী পূজা তোলে মানে। ৰখি থাকা যায় আৰু হয় নে নহয়। অ এইটোতো মানে মাঘ মাহত হৈছিলে নেকি মাঘ। মাহত হয় ন। শুক্লা পঞ্চমী তিথিত আমাৰ শুক্লা পঞ্চমী তিথিত হয় ন এইটো উ।
ইমান যে আশা কৰি থাকো। আগৰ পৰা কি পিন্ধিম কি কৰিম ক'ত ফুৰিম।
আমাৰ আৰু তেতিয়া মানে লেহেংগা চেহেংগা নহয় আৰু সৰু ছোৱালী হ'লেও মেখেলা। চাদৰে পিন্ধিব আৰু চাদৰে পিন্ধিব অ আৰু মানে সেয়া উম হোৱাইট। কালাৰৰে। বিচাৰো আমি হয় নে নহয় বগা কালাৰ মানে যি দেৱী কালাৰ। টো বগা শাৰী পিন্ধে অ আমিও সেইকাৰণে বগাই পিন্ধিম। অ পাটৰ মেখেলা চাদৰ অ। অ পুষ্পাঞ্জলি দি ধূপ ধূনা আগতে আমি যায় কি। এ মানে নিজৰ সজাই পৰাইতো যাওৱে আমি তাতকেও বেছি কি ধূপ চাকি লৈ। লৈ যাই আমি মানে জ্বলাম।
অ আধ্যাত্মিকতাটো বেছি।
বেছি আছিলে আৰু তাত। তাতে তোমাৰ কি হয় পুৰণি ছোৱালী বিলাককো লগ পোৱা যায় পুৰণি বহুত বছৰ পুৰণ। হৈ গল ধৰা দহ বছৰ হৈ গল তোমাৰ কবাৰ স্কুল এৰা পোন্ধৰ বছৰ হৈ গ'ল কিন্তু চব। সবে সৰস্বতী পূজাখনত নিজৰ স্কুলখনত। লৈ আহিবলৈ সবে মন কৰে আৰু।
প
অ আৰু পুৰণি আমাৰ যি ছাৰ বাইদেউ সকলকো লগ পোৱা যায়।
ভালো লাগে এটি তেতিয়া চবকে লগ পায়।
আৰু মানে এটা প্ৰাক্তন মানে ছাত্ৰী বিলাকৰ এটা মিলনো হৈ যায় আৰু এনেকুৱা। এনেকে তোমাৰ মানে উম।
টো আৰু মোবাইল নাছিলে ফটো উঠিব ষ্টুডিঅ'। ষ্টুডিঅত এখন ফটো উটো চবে মিলি হয় হয় গৈছো গৈছো।
অ আমাৰ যে অ আমাৰ যে। স্কুলৰ ওচৰ যে ষ্টুডিঅটো আছিলে যে অ। তাত কি কি আৰু লাইন লাগি যায় দেখিছিলা নে নাই তোমালোকে। গ্ৰুপ কৰি কৰি আৰু আৰু পইচা কিমান হয় পঞ্চাশ টকা। ত সেইটোৱে আৰু ভাগ বত। তৰা মানে যে কেইজনীয়ে লব তিনটাৰ মাজত হলে। পঞ্চাশতটো মানে তি অ অ নকে দিব অ অ ধুই দি। ধুই যে।
ধুই ল'ব লাগে।
ফটোটো ওলাব লাগে।
কথা বিলাক ভাল লাগে দিয়া ন।
অ অ আজিকালিতো ধৰা চবৰে হাতে হাতে মোবাইল ত' তেওঁলোকৰ কাৰণে। ফটো ষ্টুডিঅ উঠিব যোৱাৰ যিটো আমেজ সেইটো নাই আৰু।
নাই বাহ্যিকতাটো বেছি হৈছে মানে নিজে কিমান বেছি ষ্টাইল- কৰি যাব।
অ অ অ অ আৰু আজিকালিতো তোমাৰ মে। মেকআপ ষ্টুডিঅ'ত যাব মানুহে মেকআপ কৰিব আমাৰতো সেনেকুৱা নাছিল ঘৰত মাহঁতে যি দিয়ে আৰু অ আৰু আমি স। অ সৰস্বতী পূজালৈ আমাৰ নতুন কাপোৰ লোৱাৰো সেনেকুৱা হে নাই মানে
নাই অহ
যে মাৰ যি পুৰণা পাটৰ কাপোৰ আছে পাটৰ কাপোৰে বিশেষকে আমি পিন্ধিছিলো ত তথাপিও ধৰা মাৰ কাপোৰতটো আৰু ধৰা আমাৰ ঘৰত যি কাপোৰ আছে কিন্তু আজিকালি তোমাৰ সেনেকুৱা নহয় সৰস্বতী পূজা বুলি তোমাৰ এনেকুৱা দামী দামী ব্ৰেণ্ডৰ পৰা কাপোৰ ল'ব মানে
ডিজাইনাৰ
ডিজাইনাৰ অঁ ডিজাইনাৰ কাপোৰ লৈ সেই পিন্ধিহে যাব মানে পুৰণা কাপোৰত নাযায় মানুহবিলাক।
আগতে আমাৰ মাহঁতে কি অলপ পুৰণা চাইহে কাপোৰ দিব খিচিৰীৰ দাগ লাগিব।
অ অ অ লেতেৰা হব হয়নে সৰু লৰা আৰু তুমি কেনেকে। পিন্ধিছিলে নাজানো মইতো মোক সন্মুখত ফালে যে পিনটো মাৰি দিয়ে যে যে,
অ হয় দিয়া হয় হয় হয়।
অ মোক তো মায়ে। লাজত অহ অহ মোক তো মায়ে সেনেকে পিন্ধাই দিছিলে পিন চিন মাৰি দিয়ে যাতে মানে ওজতি খাই নাপ ন। পোৰো আৰু প আহ খুলি নাযায় সেনেকে পিন্ধাই দিছিলে। সেইবোৰ পিন্ধি আৰু যে ব্লাউজে মিলাব লাগিব সেনেকুৱা কথা নাই যিটো। যিটো এটা সৰু ব্লাউজ থাকে ন ঘৰত মানে। অ সৰু ব্লাউজ যিটো মানে ধৰা আমি তেতিয়াাতো খিনি নাছিলো তে সৰু ব্লাউজ টো সেইযোৰ কাপোৰ। কাপোৰযোৰ নীলাও হ'ব পাৰে ৰঙও হব পাৰে কোনো কথা নাই সেই ব্লাউজ টো কিন্তু চছেমে থাকে মানে তাই। কালাৰৰ ব্লাউজ থাকে।
মিলোৱা মিলি ব্যৱস্থাটো নাই আৰু অ কেতিয়াবা। তো কিছুমানক দেখিছিলোঁ চাৰ্টৰ লগতো পিন্ধি যায় স্কুলৰ চাৰ্টটোৰ লগত। পিন্ধি পিন্ধি যায় তেনেকে উপায় নহলে আৰু ইমান। ইমান আৰু চোৱা ইমান আৰু মানে নিজৰ হেৰি কথা চোৱা নাযায় আৰু চাদৰ চাদৰ মেখেলাৰ লগত কি পিন্ধিম।
অহ অহ আৰু সেইটোক লৈ কোনো নাহাঁহিছিলো মানে। ধৰা যোনে যি পাৰিছিল অহ অহ যোনে যি। পাৰে নিজে ফালৰ পৰা মানে খালি লগ হব লাগে আমি এযোৰ মেখেলা চাদৰ পিন্ধিব লাগে আমাৰ সেইটোৱে নিয়ম আছিলে আৰু খানা মনত পৰে নে তোমাৰ
অ খিচাৰী।
চেৰি লগত এখন তৰকাৰী দিব ৰসগোল্লা এটা দিব। বিলাহি। প্ৰায়স দিছিলে অহ আৰু আমাৰ স্কুলৰ সেই কিন্তু। খানাটো ভাল আছিলে। হয়নে। অন্য অ'! অ'! অইন কিছু কিছুমান স্কুলৰ ধৰা দাইল, ভাত, এনেকুৱা ধৰণৰে দিছিলে। আমাৰ কিন্তু, এনেকুৱা নাছিলে। আমাৰ তাৰ মানে, খানাটো মেইন আছিলে আৰু এইটো খুব
ভোগ যিটো দিয়ে সৰস্বতী পূজাৰ
অ'! আৰু আৰু বুট চুত, যি, প্ৰসাদ মাহ প্ৰসাদ খিনি দিয়ে। সেইখিনিও এটা ধুনীয়া মানে শৃংখলাবদ্ধ ভাৱে চবকে ধুনীয়াকে দিব। তাৰ পিছত, তোমাৰ ভোগৰ কাৰনে, তুমি লাইন পাতা। আগতে, নিজৰ স্কুলৰ ছোৱালী খিনিক খোৱাই ল'ব। তাৰপিছত আৰু টিচাৰ্চ বিলাকৰ কাৰণে, তোমাৰ বেলেগকে আছিলে। তাতে, তেওঁলোকক বেলেগকে বহাই পেলাই খুৱাই। আৰু তাতে কেতিয়া জানা বহুত মানে, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলো আহিছে।
আহিছিলে, আহিছিলে। অ'!
আৰু তোমালোকে, তোমালোকে স্কুল বাছত আহিছিলা নে?
নাই। মই, নিজে চিটি বাছতে আহিছিলোঁ, নিজে আমাৰ ওচৰৰ বা আছিলে। বাৰ লগতে আৰু একেলগে সৰুৰ পৰা ক্লাছ ফাইভৰ পৰা তেনেকৈ আহিছিলোঁ।
অ'! আমাৰ কিন্তু, স্কুল বাছ আছিলে। আমাৰ ঘৰৰ পৰা অকমান দূৰ হয়তো স্কুলখন। অ'! আমাৰ, আমাৰ মানে, বাছে চাছে যোৱা চিষ্টেম নহয় আৰু। সিদিনাখন, আমি সিদিনাখনো স্কুল টাইমতে আমাক লৈ যাব আৰু তিনিটা বজাত। স্কুল টাইমত হে থৈও যাব ঘৰত আৰু মানে। সেইটো টাইমতে আমি আহিও পাওঁ। কিন অ'! তাৰপিছত কিন্তু, আজিকালি সেইটো নহয়। আজিকালি তোমাৰ সৰস্বতী পূজা মানে, ৰাতিপুৱা আঠটা, নটা যে, ওলাই গ'ল ল'ৰা ছোৱালী বিলাক, নটাৰ আগতে ঘৰ নাপায় ৰাতি।
অ'! নাপায়, নাপায়, ফুৰিব যাব বাহিৰত ক'ৰবাত।
অ'! আৰু তোমালোকে মন কৰিছিলা? আমি আগতে সৰস্বতী পূজা নিৰামিষ খাইছিলোঁ হয়নে? অ'! নিৰামিষ খাইছিলোঁ হয় নে। আমিতো মাছ মাছ, মাংস কেতিয়াও নাখাওঁ মানে সিদিনাখন।
আৰু কিতাপবোৰ সৰস্বতীৰ আগত ৰাতিপুৱাই ঘৰত দিম।
অ' অ' অ' অ' অ' অ' সৰস্বতী আমি নিজৰ টেবুল খন সিদিনাখন ধুনীয়াকে পঢ়া টেবুল খন চাফা কৰে। অ'! দি পেলাই, আমাৰ এখন যি সৰস্বতী বন্দনা আছিলে যে। শংকৰদেৱৰ যে, সেই বন্দনাৰ কিতাপখন মোৰ আগত পিছতো আছিলে আৰু দেই বহুত বছৰলৈ। সেইখন আমি পঢ়িছিলোঁ। পঢ়ি ধুনীয়াকে নিজৰ সিদিনাখন টেবুল চেবুল চাফা কৰিব লাগে আমাৰ। মানে, সেদিনাখন টেবুল চেবুল চাফা কৰে আৰু কিবা ওম সৰস্বতী দেৱীয়ে লিখে সেইটো মনত আছে।
অ'! লিখে। এশ আঠবাৰ লিখে, লিখি পিলে সৰস্বতী মাৰ আগত আমি, মন্দিৰ এশ আঠ বাৰ‌
অ'! এশ আঠ বাৰ আছে। আছিলে ন'? মোৰ মনত নাই কিমান আছিল। অ'!
সৰস্বতী মাৰ আগত মানে, স্কুলত যে যাওঁ মূৰ্তিটোৰ ভৰি দি থ থৈ আহোঁ আৰু যাতে পৰীক্ষা চৰীক্ষা বা পঢ়া পাতি ভালকৈ কৰিব পাৰোঁ, জ্ঞান দিয়ে। সৰস্বতী মাই, তেনেকে আৰু বিশ্বাস কৰিছিলোঁ যে, সৰস্বতী পূজাৰ দিনাখন কৃপা কৰিব মায়ে সেনে
মইও মোৰ ছোৱালীক মানে, তোমাৰ এইবাৰ যেতিয়া সৰস্বতী পূজাত লৈ গৈছোঁ, মইয়ো মানে, নিৰামিষে খুৱাইছোঁ সিদিনাখন। আৰু এটা এ, সৰস্বতী দেৱীয়ে লিখিব নোৱাৰে দিয়াচোন। আজিকালি ল'ৰা ছোৱালী আৰু ক'ত পাৰিব, তাই পেঞ্চিল এডালে আৰু বহী এখন লৈ গৈছোঁ। যাই পেলাই মাৰ আগত দিছোঁ। দি সেৱা কৰাই লৈ আনিছোঁ। সেইখন আৰু পুষ্পাঞ্জলি, সুষ্পাঞ্জলি দি পেলাই। সেনেকুৱা কিন্তু আজিকালি স্কুল। আৰু আমাৰতো তোমাৰ লগোকৰ লগত মাক দেউতাক গৈছিল নে নাই নাজানো, আমাৰ কিন্তু মাক দেউতাক যোৱা চিষ্টেম না।
নাছিলে নাছিলে নাছিলে আৰু গোটেইখিনি নিয়াৰিক। এতিয়া স্কুলত মানে ছাত্ৰী খিনিয়ে নিয়াৰিকে গোটেই খিনি চলাই নিছিল।
অ অ সৰু আ আমি সৰু থাকিলে তোমাৰ ডাঙৰ যিবাক ষ্টুডেন্ট দশম মান, নৱম মানৰ যিবিলাক উ ছোৱালী আছিলে, তেওঁলোকেে অ তেওঁলোকে দায়িত্বতটো বেছিকে লয়।
লয় লয় হয়।
আৰু আমি যেতিয়া ডাঙৰ হ'লো তেতিয়া আমিও সমানে সেইবোৰ কৰিছিলো, ভগুৱা মেলা সমান অ অ। ভগুৱা মেলা কামততো আমিও সহায় কৰি দিছিলো।
উম।
মনত পৰে কেতিয়াবা।
তাকে তাকে, আজিকালি সেই ঢৌটো নোহোৱাই হৈ গ'ল ন? সেই আধ্যাত্মিকতা কমিছে মানে আগত। এতিয়া মানে অত্যাধুনিকটো বেছি হৈছে
বেছি হৈছে ব অ আৰু আজিকালি তোমাৰ কোনে কিমান সাজি পাৰি যাই পেলাই তোমাৰ নিজৰ
হেৰিত তোমাৰ নিউজ চেনেলবিলাকত প্ৰতিযোগিতা পাতে।
আৰু কোনে তাত ওলাব পাৰে, কিমান নিজকে সজাই ধুনীয়া নিব পাৰে আমাৰ আচলতে আধ্যাত্মিকতা আৰু ভক্তি ভাৱটো আমাৰ সময়ত বেছি আছিল। মোৰ লাগে অনুভৱ হয় মানে নাজানো আৰু এতিয়াৰো
নাই এইটো সঁচাকে।
অ তাৰ পিছত আৰু বেচি আছিলে এতিয়া তোমাৰ সেইটো হয় আজি আজিকালি বাহিৰাতো বেছি আৰু ল'ৰা ছোৱালী বিলাকে তোমাৰ মাৰ গৈ পেলাই তোমাৰ ৰেষ্টুৰেন্টত যাব যাই মাছ মাংস খাব তেওঁলোকে ভোক তোৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণটো কমি গৈছে।
তাৰমানে এতিয়া অ আগতে যেনেকে আমাৰ আছিলে ভোক খাবলৈ পাম ইমান সোৱাদৰ হয়নে?
ভিৰ হ'লেও মানে লাইন শাৰী পাতি হ'লেও আমি খামেই মানে সেইটো সেইটো সেইটো আমাৰ মেইন।
মোৰ ল'ৰাক এইবাৰ মই কি কৰিছো ঘৰৰ ফুলেৰে গেন্ধাই ফুল নিজে মালা গাঠি সেই মালাডাল সৰসতী মাৰ নিজে হাতত পিন্ধাব দিছো অলপমান আমিবোৰে শিকালেহে আজিৰ
ন শিকি শিকিব অ নহ'লে যিটো ঢৌ ত আহিছে এতিয়া সেই ঢৌতে উটি উচি যাব নহয়।
সেইটোয়ে সেইটোয়ে ন এতিয়া আৰু আমি শ কালে নতুন প্ৰজন্মই শিকিব পাৰিব।
অ আমিয়ে যদি আৰু ইয়াৰ লগত সমানে মিলি ক'ত হ'ব আৰু এতিয়া অ।
হ'লেও মানে শিপাটো আমি এৰা নাই দিয়া যিমানে আধ্যাত্মিকতা আহিছে। এ আই জেনেৰেশ্যন মানে কি হৈছে মানে চববিলাক